হেল্ল' অ' কি খবৰ? আছোঁ দে ভালেই।
অ, ' এ নাই নকবি আৰু গৰমৰ কাৰণে মই বাহিৰতে ওলোৱা নাই।
অ, বহুত অসহ্য। ৰাতি, ৰাতি ভালকে শুবও নোৱাৰিঁ।
ৰাত- নাই একদম মানে টোপনি নাহে অ'। ভালকৈ। তিনি ঘন-তিনি ঘণ্টা মানে আহে মোৰ, মোৰতো তিনি ঘন্টা মানে আহে, তিনি ঘণ্টা চাৰি ঘণ্টা
অ', মোৰো ৰাতি টোপনি আহে, তাৰপিছত আৰু খাৰ পাওঁ, ৰাতিপুৱা চাৰিটা মানত খাৰ পাইছোঁ, তাৰপিছত আৰু টোপনি মাৰিছোঁ।
উম, এনেকুৱা দাগা হৈছে, উপায় নাই আৰ গৰমত।
এটাও কাম নিদিয়া হৈ যে।
নাই নাই, এচি এটা লগাবই লাগিব যেন পাইছোঁ।
কেচ তোৰ বাকী মই ফোন কৰিছ ছিলো কিয় এই গৰমৰ গৰম দিন হৈ আছে, আমি কবাত এনেকুৱা এখন ৰিজৰ্টত যাওঁ, য'ত মানে চুইমিং পুল, চুল আছে। ছে, মানে অলপমান মানে এঞ্জয়ো কৰিব পাৰাকে, এনেকুৱা টাইপ।
অ', ভাল কথা চিন্তা কৰিছ এইটো, এ এ, ৰিজৰ্ট মানে চা এতিয়া তই হেৰিত যাব পাৰো, আমি এ আৰ জে বি ফাৰ্মত যাব পাৰি।
কৰ ফাৰ্কত?
এ আৰ জে বি ফার্ম বুলি এটা আছে। ভাল, ভাল আৰু। ফাৰ্ম। আ তোৰ বৰ্ণিহাটত আছে, বৰ্ণিহাত মিৰ্জা।
অ'।
তাতে যাব পাৰি কিন্তু, উম উম। সেইখনত মানে চুইমিং পুল আছে। তাতে মানে এইখন আন আৰু খাদ্য খাদ্যবোৰো মানে ভাল আৰু তোৰ একদম পূৰা মানে, তাৰে নিজৰ খেতি কৰা খাদ্য আৰু পুৰা শা-শাক পাচলি বোৰ
অ', অ', গম পাইছোঁ, গম পাইছোঁ, এই তোৰ সেয়া ইউটিউবত দেখাইছ লো যে ইউটিউব আছিল।
অ', ইউটিউবত পাইছ ন তই? এআৰ, এ আৰ জে বি, এ আৰ জে বি ফাৰ্ম বুলি নাম আছে, নতুনকে খুলিছে বেছি দিন হ বেছি দিন ছিয়া হোৱা নাই, ডেৰ বছ দুবছৰমান হ'ল, ধনীয়া সময়
তাতে মানে গৰমত ভাল অলপমান চুইমিং পুলত এনটাৰটেন্ট এঞ্জয় কৰিলোঁ অলপমান, তাৰপিছত বঢ়িয়াকে এই খাই লৈ গুচি আহিছোঁ।
অ', খাইলৈ গুচি আহিলোঁ আৰু তাতে তোৰ মানে বহুত ফুৰিব লাগা ধুনীয়া আৰু মানে একদম। আহ। মানে জাগা বহুত আছে। আমাৰ লগ যদি পাঁচজন, ছয়জন মান যাওঁ ধুনীয়াকে বঢ়িয়াকে দিনটো আমি ফূৰ্তি ফাৰ্ত, ফূৰ্তি কৰি পেলাই গুচি আহিব পাৰি আৰু খাই লৈ ফেলে, ভাল লাগিল মানে ৰাতিপুৱা ভাগত ওলাই গ'লোঁ, সাতটা মা, সাতটা, আঠটা টান বজাত তাৰপা দিনটো থাকি পেলে আমি আবেলি গধুলি সময়ত গুচি আহিলোঁ।
অহ। তোৰ হেৰি, অহ, অহ। তোৰ হেৰি কি কয়, সিটো গ'লে ভাল তেতিয়াহ'লে তোৰ গৰমত ভাল লাগিব।
ত' তাতে ধুনীয়া আৰু তোৰ তাতে হেৰিও আছে, মই পাইছোঁ, আমাৰ কিবা এটা পৰম্পৰা ধৰ মানে মাটি দি কিবা গা ধুৱে ন? এ মাত বুলি তই মাতটো‌ কিবা ইয়াত কিবা নাম এটা আছ হেল্ল', মাত সেই মাটিৰে মানে গা ধোওঁ যে আামি
কিবা মাত
বাথ বাথ, মাত বাথ বুলি কয় এইটো। সেইটো মানে ধুনীয়া একদম পুৰা সেইটোত, সেইটোও আছে তাতে মানে, বঢ়িয়া।
তোৰ হেৰি, অ তোৰ হেয়া কি আছিলে, তোৰ এই গৰমত তোৰ সেনেকুৱাই কিবা প্লেন কৰিব লাগিব নহয়, বা তোৰ এক'লেণ্ড চেক'লেণ্ডতো যাব পাৰিম।
অঃ, এগুল এগলেণ্ডো পাৰি। কিন্তু একলেণ্ডতকে মানে উম, মই জোনটো নাম কৈছোঁ সেইখনত বেছি ভাল লাগিব কাৰণ নতুনকৈ বনাইছে তো, আৰু ইউটিউবত দেখা মতে ধুনীয়া একদম পুৰা বঢ়িয়া লাগিব। ৱাটাৰফলো আছে তাতে ধুনীয়া। ৱাটাৰফল এটা বনাইছ যে আৰু আৰ্টিফিচিয়েল কৰি কিন্তু বঢ়িয়া লাগে।
অ।
মানে ডেক'ৰেশ্যন টো ধুনীয়া লাগিছে সেইটো। কি মজা সজাইছে।
অ, মানুহও যায় আছে ন অ। তোৰ বস্তুটো, ভাল জাগাটো।
ভাল বঢ়িয়া জাগা আৰু, গৰমত এনে বঢ়িয়া।
গছ গছনি আছে।
অ, গছ গছনি ধুনীয়া গছ বাপৰে বাপ বহুত আছে।
অ, তাতে, আৰামছে বহি কেনে খাব পাৰি। অ, হলো আছে ন বিয়াৰ কাৰণে, অ। গছ গছনি গছ গছনি থাকিলে ঠাণ্ডা পৰি থাকে পুৰা একম, ভাল, ভাল আৰু।
ধুনীয়া এৰিয়া। মানে তাতে, বিৰাট মজা লাগিব। বাকী এইকেইটা আলোচনা কৰিব লাগিব। কৰি পেলে আমি ৰবিবাৰ লৈ পেলেও যাব পাৰি ধুনীয়াকে।
অ, ৰবিবাৰ লৈ, স্কুটাৰ লৈ কেনে অ।
এ হেৰিয়া মিজা অ। মিৰ্জা কিমান দূৰ নো আৰু। বেছি দূৰ অলপ যাব লাগে, ৰাইড এটা হৈ গ'ল ধুনীয়াকে। অ, ৰাইড এটা হৈ গ'ল। উম, গোটেইখিনি হৈ যায়।
উ বাকী তোৰ সেয়া কি কয় আহ তোৰ সেইটোোৱে আৰু মজ ত পাতিি নহলেতো সেইটো ঠিক নহলে তোৰ একলেণ্ড পাৰি
একলেণ্ডো পাৰি একলেণ্ড আছে ড্ৰিমলেণ্ড আছে তোৰ ড্ৰিমলেণ্ড আছে অঁ ড্ৰিমলেণ্ডকে এক'লেণ্ডটো বেছি ভাল একক'লেণ্ডতো পাত মানে বস্তু অলপ বেছিকৈ আছে আৰু
বেছিকে আছে আৰু আৰু
এতিয়া হৈছে নে ডিমলেণ্ডত মই যাওঁতে কিন্তু নাছিলা আমি মই এইবাৰ গৈছিলোঁ মানে বাহিৰৰ পৰা ঘূৰি আহিছিলোঁ সৰু থাওঁতে গৰমৰ দিনতে গ জুন জুলাই এনেকুৱা মাহতে গৈছিলো তেতিয়া কিন্তু মানে বেছি মানে ইমান জা বস্তু অহা নাছিল কিন্তু
গ'লে গ'লে গ'লে তোৰ জোন মাহটোৱে বেস এক
অ জুন জুন জুলাই জুন জুলাই
কাৰণ কি জুলাই মাহত কি হয় তোৰ গৰম বন্ধ দিয়ে না চবে যাই গলে পানীতো পানীতো লেতেৰা হৈ যায় আৰু পানীতো লেতেৰা হৈ যায় এতিয়াাতোৰ বেছি মানুহ নাযায় চফ হয় দেখিব পাকে
পতিতা চাপ থাকিব অ সেইটো হয় কিন্তু
আচছা
আৰু এটা কলাণত এটা বস্তু ভাল লাগে এটা যেি দ্বীপ দ এটা পোুল এটা যি আছে তাতে যে ৱভিং হয় মানে হেৰি ঢৌটো আহি থাকে যে সেইটোত নামিছে এইটোত মজা দাম মানে কি ধুনীয়া লাগে এইটো চবতকে মজা লাগেোৰ অ আৰু মানে ঢৌ আহি থাকে দ্বীপত যাব লাগেফালে আহ ঢৌটোত কি মজা লাগে, একদম পুৰা ইফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে
অ' তোৰ সেয়া, কি কয় একলেণ্ডতটো ছেভেন হাণ্ড্ৰেডে লয় ন, তাৰ বাহিৰে বেলেগ এক
নাই-নাই-নাই, সিপিনে আও
ঠিকে আছে ছেভেন হাড্ৰেড যদি বেছি নহয়।
বেছি নাই, অ' বেছি নাই পাৰি আৰু। বাকী গাড়ী আমি স্কুটাৰ লৈ গলো, উম-উম আমি স্কুটাৰ লৈ গলোঁ, তাতে পাৰ্কিঙৰ, অ বেছি দূৰ নহয়, ৰাণী হে, অ বেছি দূৰ নহয়। ভাল লাগিব কিন্তু, মানে প্লেনিংটো ভাল বনাইছোঁ, কিন্তু ভালকে মানে আমি আলোচনা কৰিব লাগিব, গোটেকেইটা আলোচনা কৰিব লাগিব। ব, আজি তোৰ লগত মোৰ আলোচনা হ'ল, বাকী গোটেইকেইজনৰ লগত আলো, আলোচনা কৰি পেলে মিলাই মিলাই ফেলে ধুনীয়াকে যাব পাৰিম, কিমান কে পৰিব আমাৰ পাৰ পাৰ মানে পাৰ্চন
অ', পাৰ পাৰ্চন তোৰ তো, ছেভেন হাণ্ড্ৰেড তো তাক
এ বৰ বেছি তোৰ কিমান জাননে নাই এ খো খোৱ লৈ মিলাই ফেলে বাৰশ টকা লৈ ল'লে হৈ গ'ল আমাৰ, আহ বাৰশ টকাৰ ওপৰোত এনেও নাযায়, বাৰশ টকা হাতত ল'লে হৈ গ'ল। কি আছে? আগতে তাতে ফান গেমছো আছিল তো। কিবা এটা এতিয়া আছেনে নাই গম নাপাওঁ।
এতিয়াতো ৰাইডবোৰ আছে।
অ', ৰাইডবোৰো আছে, ৰাইডবিলাক আছে।
ৰাইডবোৰ আছে।
হয়তো তাতে ফাৰ্মত যাওঁ, অ', হয়তো ফাৰ্মত যাওঁ পাৰ্টি এটা মানে সেনেকুৱা মোৰো নহ'লে একলেনত যাব পাৰি, মোৰ একলেনতকে বেছি মানে এ আৰ জি বি ফাৰ্মখনত যাব বেছি মন আছে, উম ফাৰ্মখন ইমান ধুনীয়া। অ', সিমানেই, সিমানে বেছি ইমান মানে হাই ৰেটো নহয় তাতে। ভাড়াটো ইমান বেছি নহয়, ঠিক ঠাক আৰু নৰ্মেল আৰু মানে পইচাটো মই হেল্ল' বেছি ইমান সেই নহয়। হয়।
অ'। ভালে আৰু যাব পাৰি।
যাব পাৰি বঢ়িয়া, তাতে আৰু মানে নিজাকে হেৰিও, কি বুলি কয় যদি খেতিৰ বস্তু মানে তোক আনি, আনিবও দিয়ে, যদি চা-চাব কিবা পইচা পইচা দি ফেলে খা-খাব পাৰ, মানে তই ঘৰৰ কাৰণে বোলে ইয়াৰে পুৰা একদম যাত-যে তাতে টো খেতি আছে ন। ধুনীয়া খেতি বহুত মাতি আছে, ত' মানে মই এক এক কেজি জিকা লৈ যাওঁ, এক কেজি মই স্কচ লৈ যাওঁ, এক কেজি মই অমুক লৈ যাওঁ তই আনিব পাৰ, মানে পইচা দি পেলাই হয় ধুনীয়াকৈ আনিব পাৰ, সেইটো এটা ভাল আৰু আৰ আজিকালিতো সব শাক পাচলিতো সাৰ দি আছ, তে পূৰা একদম পিয়'ৰ হয়।
ভাল তোৰ বস্তু তেতিয়া হলে চাব পাৰি, যাব পাৰি
উম যাব পাৰি আৰামছে দিনটো আমি ঘূৰিলো ফুৰিলো তাতে বনাই। দিলে, আমি আমি যি খাওঁ তাকে তাতে বনাই দিলে, আৰু অ' গছৰ তলত খাব পাৰি আমাৰ।
অ, গছৰ তলত খালে বেছি ভাল হ'ব তোৰ পুৰা একদম গৰম দিনত।
অ, গছ আছে, একদম পুৰা বহুত গছ আছে, টেবুল চেবুল ধুনীয়াকে পাৰা আছে চাৰি পাঁচজন ধুনীয়াকে বহি পেলাই খাব পাৰি। একদম ঠাণ্ডা একদম তোৰ, তোৰ কথা যিমান সময় লগত এক ঘণ্টা লগাওঁ দুই ঘণ্টা লগাৱ আৰামছে খাই থাকো ন ডিচ নকৰে।
অ।
মই সেইটোৱে ভাবি আছিলোঁ মানে এ আৰ জি বি টোৱে
অ' সেইটো সেইটো দেখা দে অ সেইটো দেখা পাইছো বাৰু মই ইউ টুবত।
উম মই সেইটো তাতে যাম বুলি মানে মই দুইমাহ আগৰ পৰাই প্লেনিং কৰি আছিলো যে দুইমাহ আগত কম কম কমকে পাহৰি আছো পাহৰি আছো আজি ফোন কৰাতে মনত পৰিল অ। তোৰ এ আৰ জি পি টো মানে যোৱাকালি আৰু ইউটিউবত পালোও মই এয় আৰ জি বি ৰ্ফামৰ হেৰি এডভাৰটাইজ। অ
অ' অ'
অ
অ ইয়াৰ দিবি তো হা মই তোৰ একমাহ মান আগতে পাইছিলো ভিডিঅ'তটো। চাইছিলো চ চাফা তাতেতো সেয়া হয় ট্ৰেইনিংও হৈছেগে চুইমিং পুলত ট্ৰেইনাৰ আছে সদায় পাঁচটানে ছয়
আমাৰ ইয়াৰে ইয়াৰে ট্ৰেইনাৰে গৈছিলে তাতে। ষ্টেডিয়ামত।
অ', অ'। দে, তেতিয়াহ'লে ঠিক আছে। তোৰ বাকী কথা পাতিম যদি হয় যোৱা। অহ, অহ।